হেল্ল'?
হেল্ল'?
হেল্ল' শুনিছা।
হেল্লো অ, শুনিছো।
অ শুনি আছো কি কৰিছা উম শুনিছো এতিয়া
মই তমই তুমি
মইও এই এনে আছো মই মানে আজি দুপৰীয়া ভাত নাখালো ৰাতিপুৱাই খালো তাৰিছত এতিয়া মই ভাত খাম
অ অ অ ইমান আছিলে নেকি
মানে আজি আজি পুৰা গোটেই দিনতটো শুনো নিচিনা এইকেইদিন টোপনি খতি খেলি মেলি নিচিনা হৈ আছিলে যে তাৰপিছত ৰাতিপুৱা এবাৰ খালো তাৰ পিছত শুই দিলো শুই উঠি পেলাই ভাত খাব মন নাযায় যে কেতিয়াবা
অ
সেইটো কাৰণে বোলো একেবাৰে ৰাতি সোনকালে চাম। পিছবেলা সময়কণত আম খাই দিলো আকৌ পেট ভৰিয়ে গ'ল
হ
তোমালোকৰ বনাইছে নে ভাত
অ অ মায়ে বনাই আছে।
আহ কি বনাইছা আজি
আজি লোকেল মুৰ্গী
বাহ
ভাল পোৱা তুমি
আলহী আহিছে নেকি হা
নাই নাই আলহী নাই একোনো
ভাল পোৱা নে তুমি বোলো
ভাল মানে বেলেগে বনালে ভালে লাগে ঘৰত খাই ভাল নালাগে
থেত
ইন্দলহ ঘৰত বহুত দিন মূঅ খাই ভাল লাগে
অ মই বহুত ভাল পাওঁ মানে লোকেল মুৰ্গী আৰু পোলাও বনালে
আহ পোলাওতো ভাল লাগে বাৰু খাই
উম ভাল লাগে কিন্তু এই বিয়া বিলাকত ভাল নালাগে খাই
মই বিয়া বিলাক ৰত লোকেল মুৰ্গী খাই নাই পোৱা
লোকেল মুৰ্গী নাথাকে বিয়াত ক'ত দিব ব্ৰলাৰে থাকে নহয় নহয় এইটো কথা কোৱা নাই বিয়াত মানে এই পোলাও টো ভাল নালাগে
অ অ বিয়াত ইমান ভাল নালাগে খাই
আহ ভাল নালাগে
তাহতি অলপ চিম্পল কেনেকে ধৰে বনাই বেছিকে হেৰি কে বনাই নেকি ধৰে বনাই সেইকাৰণে চাগে এনেকুৱা হয়
হা, হা।
অ, আমাৰ ইয়াত কিন্তু আজি বহুত গৰম।
অ আমাৰ ইয়াত বৰষুণ দিছিলে মানে, ৰাতিপুৱা ৰ'দ দিলে দেই তা বাৰত- ত মানে ছাৰ চাৰে এঘাৰটা অকমান ঠিকে আছিলে তাৰপিছত চাৰে এঘাৰটাৰ পিছৰ পৰা ডাৱৰীয়া কৰিলে কৰি পেলাই কেইটা তাৰপিছত গধূলি নে এনেকে জোৰকে নাই দিয়া আৰু কিনকিনকে দিলে তাৰপিছত সেই গোটেই দুপৰীয়াটো ডাৱৰীয়াই হৈ থাকিল।
অ ঠাণ্ডাই মানে আজি আমাৰ ইয়াৰ ইমান গৰম। একদম থাকিব পৰা নাই মানে, মানে অশান্তি লাগিছিলে দিনত।
অ, এই ভিতৰতো গৰমেই বাৰু কিন্তু ইমানো বেছি সহ্য কৰিব নোৱাৰা নহয় এনেই মানে বেছি গৰমটো যেনেকুৱা লাগে তেনেকুৱা লাগা নাই।
অ আৰু মই আজি কৈ দিলো যে সেইকাৰণেও চাগে বহুত গৰম উঠিলে।
আজি মইও শুলো দেই বহুত সময় শুলো দুপৰীয়া।
চাহ খোৱা হ'ল?
অ হল হল। তোমাৰ?
মই একেবাৰে ভাতে খাম এতিয়া। অহ বৰমা- গৈছিলো। বৰমাহতি আম। কাটিছিলে। এতিয়া আম খালো।
আলহী আছে নেকি তোমাৰ ঘৰত?
নাই, নাই। ওচৰতে বৰমাহতৰ ঘৰলৈ গৈছিলো।
অ, অ, তাত অ। আৰু এই দুপৰীয়া শুলে যে কিবা টোপনিটো বহুত গভীৰ নিচিনা হয় ন একো গমেই নাপাওঁ।
অ মোৰো, তাৰপিছলে আমি ৰাতি দেৰিলৈকে থাকো যে সেইকাৰণে চাগে।
অ হয় চাগে আৰু তোমাৰতো অ এইকেইদিন অকমান টোপনি খতি নিচি।
অ মই আজি বহুত শান্তিৰে শুইচো।
অহ।
ম'বাইলটো একদম চাইলেণ্ট কৰি থৈ পেলাই।
অ মইয়ো শুৱা টাইমত যে চাইলেন্ট কৰি শুই থাকো।
ময়ো এনেকে শুই থাকো। যোৱাকালি ৰাতিও সোনকালে হুলো সেইকাৰণে ফোন নকৰিলো তোমাক।
অ একো নাই। বুজি পাইছো বাৰু। কালি মও। সোনকালে শুই গলো। শুলো যদিও আজি দুপৰীয়াও শুলো মই আজি ৰাতিলৈ বা কি হয় টোপনি আহে নে নাহে।
আজি ৰাতি টোপনি ন, মই যে এইকেইদিন ৰাতিপুৱা সোনকালে সাৰ পালো যে। আজি ৰাতিপুৱা চাৰে চাৰিতা বজাতে সাৰ। পাই গৈছো নহয়। মানে হ'লেও উঠি নাই দিয়া আৰু শুয়ে থাকিলো। টোপনি অহা নাই মানে চাৰিটা বজাতে সাৰ পাই গৈছো। তাৰপিছত ম'বাইলটো অলপ দেৰি চাই দিলো আকৌ টোপনি গুচি গলো।
আহ, অ, মোৰ আকৌ সেই তেনেকে সাৰ পালে যে, ৰাতিপুৱা এনেকুৱা চাৰে তিনটা চাৰিটা বা পাঁচটাত তেনেকুৱাত সাৰ পালে, মোৰ পতককে টোপনি নাহে। বহুত সময় যুঁজি যুঁজি টোপনি যাওঁ আৰু, মানে এঘন্টা মান মোৰ টোপনিয়ে নাহে সাৰ পালে। এবাৰ ভাবো উঠি। নেক আকৌ। আকৌ ভাবো এ ইমান ৰাতিপুৱা উঠিব মন নাযায় এনেকুৱা নিচিনাও ভাব হয় ইমান।
অ ঘৰৰ কোনো নুঠে যে উঠিনো কি কৰিম নিচিনা লাগে অকলে অকলে।
অ ন আকৌ ভাবো হা নাই উঠি পেলাই পঢ়ি থাকাই ভাল অলপ। লাগিলে অলপ লাহেকে শুই দিম। কিন্তু আকৌ ভাবো দিনত এ টোপনটো নাহে মানে চব হৈই থাকিলে নিজান হৈ থাকে ন। পিছত মানে দেৰি। শুবলৈও মানে। গোটেই খুটুং ঘাটাংফালে বনাই থাকিব কিবা শব্দ হ'ব নাহে টোপনি তেনেকে।
অহ মোৰ সেই ইমান মানে কেতিয়াবা টোপনি ক্ষতি কৰিলে মানে একে একেৰাহে টোপনি ক্ষতি কৰা হয়। আকৌ কেতিয়াবা হুলে মানে সদায়। শুইয়ে থাকো আৰু মোবাইল চাই দিও তেনেকে সময়তো পাৰ হৈ যায় মোবাইল চালে কিমান দেৰি হৈ এই চালো গমেই নাপাও তাৰপিছত চাওঁ টাইমতটো ইমান দেৰি হৈ গল বুলি আকৌ ৰাতিপুৱা তেতিয়া কেতিয়াবা সাৰ নেপাওঁ আৰু কেইদিন মান আকৌ সোনকালে হাৰ পালে মানে একেবাৰে সদায় একেটা টাইমতে খাৰ পাওঁ
অ হয় তেনেকুৱা মোৰো হয় মই এইকেইদিন কাটা কাটি আঠটা বজাত সাৰ পাই আছো নিজে নিজে
অ মই একদিন চাৰিটা বজাতে উঠিলো যে পোন্ধৰ দিন মানে এনেকে উঠি উঠি দিলো আজিও সেই চাৰিটা বজাত সাৰ পাইছো
অ আৰু যে মোৰ যে এনেকুৱা হয় ন যেতিয়া ঘৰত আলহী আহে থাকাকে তেতিয়া মোৰ চিন্তাত তাতে মই ৰাতিপুৱা সোনকালে সাৰ পাই যাওঁ মানে ছটা মানতে সাৰ পাওঁ নিচিনা মানে এনেকুৱা হোৱা এ মই এতিয়া ডাঙৰ ছোৱালী হলো দেৰিলৈকে শুই থাকিলে কি ভাবিব মানে ৰাতিহে ভাৱটো লৈ খোৱা হয় ন ৰাতিপুৱা নিজে নিজে সাৰ পাই যাওঁ অ তাৰপিছত যেতিয়া উঠি যাওঁ আকৌ আলহীয়ে সুধ ইমান সোনকালে উঠিল নে
মোৰো কৰবালৈ ফুৰিবলৈ যাব লগা থাকিলে সোনকালে সাৰ পাওঁ
আহ হয় তেনেকুৱা মানে মনতে ভাৱতটো থাকে যে
অ এনেকে ভাবি পেলাই হলে মানে একজাম আছে পৰীক্ষা আছে কাইলে সোনকালে যাম এনেকে সোনকালে ইমান টাইমত উঠি কিবা এটা কৰিব লাগিব এনেকে যদি ভাবি হোৱা হয় নহয় কেতিয়াবা তিনটা মান বজাতে হওক সপোন দেখি যাওগে একদম টাইম হৈ যোৱা নিচিনা খাৰ পাই টাইমটো চাওঁ এনেকুৱা হৈ পাইছেনে
হয় তেনেকুৱা আগতে হৈছিলে বহুত সাৰ পাও তাৰ পাছত টোপনি নাহে হে তাৰ পিছত ভাবো উঠি পঢ়ো আকৌ ভাবো নাই তাৰ পিছত মানে টোপনিয়াই থাকিম দিনতো তাতকে অকমান সময় শুই লওঁ আকৌ তেনেকেই থাকো মানে টোপনটো ভাল নহয় আৰু
সপোন দেখা হৈছো দিনতে সপোন দেখি হেল্ল' বুলি কওঁ নহয় মোক একদম সিদিনাখন মায়ে বোলে মই আছো হা দুপৰীয়া পুৰা মানে টোপনিত আৰু একদম ফোনত পুৰা কথা পাতি আছো অ ক বুলি কৈছো বোলে মই
সপোনতে তুমি
অ
সপোনত কথা কোৱা তুমি
নাই এইবাৰ হৈছে দিনত তাকো কাবাৰ লগত কথা পাতি আছো পোনত সপোনতে আৰু পুৰা স্পষ্টকে ওলাইছে তে বোলে কথা কোৱা কেইটা ইমান হাঁহি উঠিছে মোৰ
উম মই আকৌ সপোনত যে এ যদি মানে দুখ লগা কিবা সপোন দেখো যদি সপোনটোত মানে কান্দি থাকো তেতিয়া মই সঁচা সচিকে চকু পানী ওলাই থাকে তাৰ পাছত সাৰ পাই যাওঁ তেনেকে মানে উ তাৰপিছত মানে উচুকি থকা নিচিনা থাকো মানে কিবা সঁচা সঁচিকে
অ
অ তাৰ পিছত মই সাৰ পাই পেলাই মই অ তাৰপিছত সাৰ পাই পেলাই যেতিয়া চকু পানী অ চকু পানী ওলাই মই নিজে ভাবো অ মই দেখোন সপোনতে কান্দি আছো সঁচা সচিকে ওলাই আছে চোন চোন।
অ মোৰো তেনেকুৱা হয় দুখ লগা সপোন দেখিলে মানে সাৰ পাই দেখো চকু পানী এনেকে বৈ থাকে
অ আৰু আৰু আৰু এটা জমনি শুনিবা আকৌ মই কৌ সপোনাত হাঁহি হাঁহিও পাইছো হাঁহোতে সঁচা সচিকেও হাঁহি থাকো খো
অ মই কিছুমান সপোন পাহৰিয়ে আছো যাও
অ অ হয় বাৰু তেনেকুৱা
কেতিয়াবা হোৱা খেলি মেলি হলেও সপোন দেখে নেকি মোৰ এইকেদিন অলপ খেলি মেলি হৈছে মই সদায় সপোন দেখিছো আৰু ইমান মানে হাঁহি উঠা সপোন কিছুমান দেখিছো নহয় যিটো মানে অসম্ভৱ আৰু
অ হু হু এই সপোন যি টি দেখা যায়। মই আকৌ কালিয়ে বেয়া সপো- পোনতা দেখিছিলোঁ
ভোতৰ
নাই নাই ভোতৰ নহয় এই মোৰ লগৰ এজন দেখিছিলো দেই তাৰ- মানে বেমাৰ হৈ আছে মানে এ মানে যাওঁ যাওঁ নিচিনা অৱস্থা থা হৈ আছে হস্পিতেলত ভৰ্তি হৈ আছে আমি মানে মা মই দাদা এনেকে আমি খবৰ লব গৈছো অ তাতে অ তেনেকুৱা কোৱা নিচিনা তাৰ পিছত এ মানে হস্পিতেল খন আকৌ বৰ ধুনীয়া দেখিছো মানে এ বহুত ডাঙৰ হস্পিতেল দেই তলত এনেকুৱা পাৰ্ক নিচিনাও আছে মানে আমি পাৰ্কতো বহিছো মানে বহুত ভিৰ লাগি আছে মানুহ কাৰণে তাতে অকমান বহিছো সেনেকুৱা নিচ- দেখিছো তাৰপিছত সাৰ পাই পেলাই মই মাক কৈছো এনেকুৱা এনেকুৱা দেখিলো বুলি
বেয়া লাগে তেতিয়া নিজৰ এনেকে দেখিলে
অ মই আকৌ যাক দেখিছো সেই লগৰটো মোৰ আমি মানে এতিয়া এ আ মানে আগতে আমি যিটো জেগাত আছিলো সেই আমাৰ ওচৰ এঘৰৰ হয় মানে কাষৰ ঘৰৰ ল'ৰাটো। অ' তাৰ পিছত তাৰ লগত মানে বহুত তেনেকে কথা বতৰা নাইকিয়াই নিচিনা মানে তাৰ পা গুচি আহা পিছত তেনেকে কমি গ'ল ন। মানে নেদেখা নেমেলা হোৱা পা তাৰ পিছত মায়ে আকৌ সুধিছে তাৰ এতিয়া খবৰ খাতি কি বা এনেকে খবৰ ল'বিচোন, মইছো ই কথাই নাপাতো কি বুলিনো মই এতিয়া মেছেজ দিম বাৰু।
হয় বেয়া লাগে এনেকে কেতিয়াবা আকৌ কিছুমান সপোন সঁচাও হয়।
অ' এনে বিলাক নহয় চাগে নাজানো দেই মানে গম নাপাও। এনে মই আকৌ এনেকা নিজৰ ঘৰৰ মানুহ এনেকা কোনোবা ঢুকৱা দেখিলে অ' মোৰ চিনাকি মানে বেলেগৰ ঘৰৰ মানুহ ঢুকোৱা শুনো মানে এ - সেই তেনেকে শুনিছিলো মানে সঁচা বুলি আৰু তেনে কুৱা মোৰ ক্ষেত্ৰত হৈছে কিন্তু সঁচ
অ' এনেকে ভয় লাগে আৰু মোৰ এনেকুৱা হয় মানে কেতিয়াবা মই দেখো সেই জেগাটোলে মই ফুৰিবলৈ যোৱা আগতীয়াকে দেখো, কিন্তু তাৰ দুদিনমানৰ পাছতে আকৌ সেই জেগাটোলে ফুৰিবলে যাও এনেকুৱা হৈছে।
অ' আচৰিত লাগে ন মানে তুমি সেই জেগাটো কি মানে
সপোনত দেখিছো ফুৰিবলে যোৱা মানে সেইটো জেগালে ফুৰিবলে গৈছো আৰু কিন্তু তাৰ দুদিনমানৰ পাছতে আকৌ সেই জেগাত টোলে যাওঁ মানে যোৱা সঁচাকে গৈছো মানে এনেকে, দুবাৰ মান হৈছে তেনেকুৱা মোৰ লগত।
অ' আচৰিত লাগে ন সেইটো?
অ' সেইটো আচৰিত লাগে, মানে জেগাবোৰ একে একে নেদেখো বাৰু। কিন্তু এনে মানে আৰু সেই টো জেগালে নামটো মানে সেইটোৱে হয় আৰু তেনেকুৱাকে। ঠিক আছে হ'ব তেন্ মই ভাত খাওঁগে।
অ' অ' ঠিক আছে হ'ব। দিয়া ভাত খোৱগে, ৰাখিছো।